অ' ভাত খালা।
খালোঁ, তুমি কি কৰিছা।
এ, এনেই আছো।
খালা নে নাই ভাত।
খালো, খালো কিহৰে খালা।
এ খালো আৰু দালি, চালি
অ' অ' তাৰপা, কালি মাজুলী গৈছিল ন।
মাজুলী গৈছিল নেকি? অ'
তুমি, গৈছা নাই মাজুলী আগতে?
মাজুলী গৈছো আগতে।
অ', মাজুলী গৈ থাকোতে এ পৰিলোৱে মই, এইটো কি কয়, গৈ আছিলোঁ বাইকৰ পৰা
অ'
গৈ থাকোঁতে পৰিলো, ভৰিত দুখ পাইছোঁ।
অ', মাজুলি ৱৰ্ল্ডৰ চবত কে ডাঙৰ আইলেণ্ড হয়।
অ', অ, তাকে অ, কালি গৈছিলো তাকে বৰষ ষুণে পালে বাটতে
অ', আচ্ছা তাত বহুত আছে, নামঘৰ বহুত ভাল ভাল সত্র আছে। নামঘৰ আছ ছে, ভাল ৰাসো হয় নৱেম্বৰ মানত।
উম, গৈছিলো, গৈছিলো হেৰিলৈ তোৰ সত্ৰলৈ গৈছিলো।
উম
আৰু, মাজুলী ছবতকে ডাঙৰ, হাঁ
তাত, ককা এজনক পাইছিলো ককাজনে বহুত কাহিনী শুনাইছিলে আগৰ আগৰ পুৰণা কলীয়া।
অ' কি কি শুনাইছিলে?
কিটো শুনাইছিলে মানে মই, কি কয় আমাৰ ডাঙৰ কিবা কিবি হৈছিলে। তাত বোলে এইটো কি কয় এই শংকৰদেৱ, মাধৱদেৱ গৈছিল বোলে।
অহ আচ্ছা মাজুলীত এ কমলাবাৰী সত্ৰত তাত চবতকে ডাঙৰকে ৰাস পাতে নহই।
অ' অ' পাতে অ'। এদিন এবাৰ গৈছিলো চাবলৈ আগতে। দুহেজাৰ ঊনৈশ চনত।
আচ্ছা।
অহ, অহ
কেনেকুৱা? ৰাস কেনেকুৱা পালে ৰাস?
বঢ়িয়া বঢ়িয়া।
উম, গৈছো গৈছো মাজুলীত জুবিন দাইয়ো কনচাৰ্ট কৰিবলৈ আহে নহয় প্ৰতি বছৰ।
হা হা, আগতে আহে অ'।
উম।
অ'। এতিয়া বেয়া লগা হল আৰু জুবিন দা ঢুকালে যে।
উম, কি কবা।
উ, তাৰপা মাহত আছে নাই ঘৰত?
নাই।
কোনফালে গল?
এ ফালে গল।
আচ্ছা, মাজুলীত এনে খোৱা খোৱা বস্তু খোৱা বোৱা বস্তু কি কি হৈ থাকে?
হা একে দেখোন।
হা?
ভাল ভাল ইয়াৰ যেনেকে টাউনত যেনেকে পায় তাতো তেনেকে পায়।
আচ্ছা, তাত জেগা এনে ভাল চাবলগীয়া জেগা কি কি আছে?
অ', সত্ৰ আছে। তাৰপা সত্ৰই আছে বুলি ক'লে।
হা?
সাতখনমান সত্ৰ আছে তাত।
অ', অ', মাজুলীত কোনোবা আছা নে কিনো?
আহ?
মাজুলীত কোনোবা আছে নি?
মাজুলীত মাজুলীত মোৰ পেহিহঁত আছে।
অ', অ', মোৰ মাজুলী পাৰ হৈ পেলাই যোৰহাটত আছিলে বাহতৰ ঘৰ।
আচ্ছা।
তালে গৈছিলো অ' সেইদিনা মাজুলী পাৰ হৈ পেলাই।
হুম।
উ, উ, তাৰাপা মাজুলীত সিদিনা এইটো কি কয় ছোৱালীজনী এক্সিডেণ্ট হৈছিলে বোলে। মাজুলী নহয় যোৰহাট চাইদত।
কেনেকে?
এ কবাৰ গাড়ী এখনত গৈ আছিলে ট্ৰাকে খুন্দা মাৰিলে।
আচ্ছা। অহ।
তাৰপা এইটো কি কয় কিবা হিমন্ত বিশ্ব শৰ্মা বোলে এইটো বগীবিল দলং যে আছে
আহ।
আৰু এখন দলং বনাব বুলি কৈ আছে। তাৰ কাৰণে কিবা হ'ব, এ কিবা ফ'ৰ্টিন ক'ৰোৰ নে কিমান ইনভে কৰিব বুলি কৈ আছে।
আহ হ'
দিম ন কালি শুনিছিলো মোৰ নিউজত।
তো' ভাল কথা।
তাছত কোৱা।
তাৰপা, ভাল নহয়?
ভালে অ। খেতি চেতি কৰিছে নাই?
খেতি চেতি কৰা নাই। কৰিব পাছত।
মাজুলী খেতি আৰম্ভ হৈ গ'ল আকৌ দেই। তাত পুৰা গ্ৰীণ গ্ৰীণ হৈ আছে চবতে।
আচ্ছা
উম
এতিয়া খেতি সময় আও, কৰিবই খেতি
উম, উ।
এতিয়া খেতিৰ সময়, কৰিবই খেতি।
উম, কৰিব তাকে। এদিন খেতিৰ চিজনতো এতি যাব লাগিব, এই ধান কটা চিজনত।
উম
তাত বহুত ধুনীয়া ধুনীয়া ছোৱালী থাকে বোলে
আচ্ছা
ছোৱালী চাবলৈ যাবা নেকি?
আ
একো নাই।
অ', দাদাৰ খবৰ খাতি কেনেকা?
উম, দেতা ভালেই।
অ', হ'ব তেতিয়াহ'লে। মাহঁত আছে। শুই আছে।
আচ্ছা, অ'কে।
উম, হ'ব তেতিয়াহ'লে। অ', অ'। পিছত পাতিম।